শুনি আছা হেল্ল' তুমি শুনিছানে তুমি শুনি আছা জ্যোতিকা? শুনি আছানে?
হেল্ল'
অ শুনি আছা তোমাৰ নেটৱৰ্ক ইছো নেকি শুনি আছা
হেল্ল'
অ মই শুনি আছো তুমি শুনি আছা
অ অ শুনিছো
অ তোমাৰ নেটৱৰ্ক প্ৰব্লেম চাগে
উম এই বাহিৰত ওলাই আহোতে অকমান মানে মই বাহিৰত গৈছিলো
ক'ত গৈছিলা
মই গৈছিলো আমাৰ ওচৰে মানে উম লৰাৰ ভনী ভনীয়েকৰ বিয়া আছিলে
অ গৈ আ
বিয়াত গলো বৰ
অ ইমান বৰষুণ দিছে কতো ওলাবই নোৱাৰি আমাৰ ইফালেও দিছে
কি কৈছা?
বৰষুণত ভিজি ভিজি আহ
অ তোমাৰ মানে নেটৱৰ্কৰ ইমান প্ৰব্লেম হৈছে নহয় তোমাৰ মাততো মানে এটা আহিছে, এটা তাই অহা নাই শুনিছা?
ইকাৰণে মই মট
তুমি ইয়া কি বুলি কয় কেতিয়া গৈছিলা বিয়াত?
মই গৈছিলোঁ উম
দুটা মান
গৈ কিনে তাৰপিছত চোন বৰষুণে দিছেচোন চাৰিটা, পাঁচটা মানত
অ সেই তাকে চাৰিটা মানত ঘূৰি আহিলোঁ
হম হম
এতিয়া মানে আলহী অহা কথা আছে সেইকা
তিনিতে বৰষুণ দিছে ন
উম ভাগ্য ভাল মই ছাতিটো লৈ লৈ গৈছিলোঁ
ঠিকে আছে, ঠিকে আছে এইকেইদিন এনেকুৱা বতৰ কৰিছে ছাতিটো লগত থাকিবই লগা হৈছে
উম গৰমৰ দিনকেইটা ছাতিটো লগতে ৰাখিব লাগে বিয়া তোমাৰ বিয়াত তোমাৰ দিছে ভাত চবজি, সৰু আলু ভাজি, তাৰ পিছত মাছ, মুৰিঘণ্টা
থিকছে খালানে?
ঠিকছে মানে মই অ যিখিনি খাব পাৰো আৰু
ঠিকে আছে আৰু কোন গৈছিলে আৰু লগৰ কোনোবা গৈছিল নে
লগৰ মানে অফিচৰ খিনি গৈছিলে আমাৰ
অ হ হ এতিয়া কি কাম কৰি আছা এতিয়া?
মই এই কোম্পেনী এটাত কৰি আছো এই গাড়ীৰ শ্বৰুম
অহ নাই নাই ঠিকে আছে, ঠিকে আছে কি কিমান দিন হ'ল?
হ'ল ছিক্স মান্থ, ছেভেন মান্থ হৈ গ'ল
অ হয় চেলাৰী মইয়ো ছিক্স
হেল্ল'
অ অ শুনি আছো কৈ থাকা
অ অ চেলাৰী ঠিক ঠাক আৰু চলি যায়
উম ঠিকে ঠিক কে মইও সোমাইছো ৰবা নতুনকে এটাত মইও সোমাইছো
অ ক'ত?
নতুনকে এই ময়ো টেলিকল আৰু এটাত সোমাইছিলো মানে
অ অ আচ্ছা
হম হম হম
এ কৰিব লাগে নিজৰ হাত খৰচ খিনি ওলাই আৰু
তাকে মোৰো ছিক্স চেমিষ্টাৰ ৰিজাল্ট দিয়াৰ পিছত ভাবিছো ছেভেন এইট কি হয় চাও এতিয়ালৈকে মানে ৰিজাল্ট দিয়া নাই, সেইকাৰণে কামতে সোমালো।
অ' আৰু ওৱান ইয়েৰ আছে ন, হয়নে নহয়, কিবা গম পালানে?
সেইটো তাকেইেতো, এতিয়া কলেজৰ পৰা একো অহা নাই কিবা মাইনৰ মেজৰ কিবা এনেকুৱা চিষ্টেমত মানে এইটো এডমিচন হ'ব চাগে। পাৰ্চেন্টেজৰ ওপৰত ডিপেণ্ড কৰি হ'ব চাগে।
উম, হয় মই অ', সোনকালে কিবা এটা ডিচিজন হ'লে ভাল।
অ' হয় এতিয়ালৈকে মানে একো ভালকে ডিচিশনে হোৱা নাই। এতিয়া তাকে ৰৈ আছো, ছিক্স চেমিষ্টাৰ ৰিজাল্টটো ওলোৱাৰ পিছত ভাবি ছাম, কি হয়। কলেজৰ পৰা কি কয়, আৰু এইটো আমাৰ নতুন ন, আমি এতিয়া ফাৰ্ষ্ট বেটছ আমিয়ে।
এ সেইকাৰণে প্ৰব্লেম হৈ আছে, ল'ৰা ছোৱালী বিলাকৰো মানে কিবা আধাতে ৰখাই থোৱা টাইপ হৈ আছে, ইপিনেও আগবাঢ়িব পৰা নাই।
সেয়ে মানে এতিয়া গম পালে বেলেগ কথা যে ইটো এনেকে এনেকে পঢ়িব পাৰি বাট তাতে, একো কোৱাইে নাই, কেনেকুৱা টাইপচ আমি একো গমেই পোৱা নাই। আনকি টিচাৰেও ভালকে নাজানে।
সেইটোৱে, অলপ ক্লিয়াৰফিকেশচন দিব লাগে।
তাকে। গম পাম, আ ছিক্স চেমিষ্টাৰ ৰিজাল্ট দিয়াৰ পিছত। ভিজিলা নেকি তুমি বিয়াৰ পৰা আহোতে?
অ' গোটেই ভিজিলো।
মানে নতুন কাপোৰ পিন্ধি যোৱা ওলাই গৈছে।
অ' গোটেই ভিজিলো। ক কাপোৰটো কটন আছিল কাৰণে মানে বাচিছো আৰু। ভাৰী কাপোৰ পিন্ধি নগলো যে।
বিয়া কত আছিলে পিছে, মানে কোন জেগা?
এ বিয়া তোমাৰ চিৰিয়াখানাৰ ওচৰত।
অ' অ', নিজৰ ঘৰত।
নহয় নহয়, তাত মন্দিৰ এটা আছে, এই শিৱ মন্দিৰ।
উম হুম, ঠিকে ঠিকে ঠি ঠিকে আছে, যাব লাগে মাজে মাজে, মই এনে লো এতিয়া, মই বোলো কি কৰো, সেইকাৰণে ভাবিলো তোমাকে এবাৰ ফোন কৰো।
অ' আজি ৰবিবাৰ।
অ' ৰবিবাৰ মোৰ অফ আছিল ডিউটি। কতো যাব নেপালো, বৰষুণৰ কাৰণে।
ৰেষ্ট ল'ব পাইছা।
সেইটো হয় ৰেষ্ট ল'ব পাইছো বা, এদিন যিহেতু ছুটি পাওঁ। অলপ মানে ফুৰিব ফুৰিব যাও মন যায়, বেছি ভাগৰো লাগে। ভাগৰো লাগে, তেনেকে।
এক কিন্তু মাজে মাজে অকন ৰেষ্ট পালেও ভাল লাগে।
হয় হয় হয়, ঠিকে কৈছা। ভাল লাগে, ৰেষ্ট পালে মাজে মাজে। কিন্তু অলপ ওলাইও যাব মন যায়।
লগৰ বিলাকক, বহুত দিনৰ মূৰত লগ পোৱা যায় ন'।
অ' কিন্তু ওলাই যাব টাইমো নোপোৱা হৈছো, এই জবটোত সোমাই কিনে।
উম, মোৰো চেইম।
তেনেকে, আজি যেনেকে ছুটি পালো, ওলাই যাব নাপালো ইমান বৰষু ণ, তুমিতো বিয়া খাব জায়ও শাস্তি হৈছে।
অ' নগলেও নহয় যে, অফিচৰে একেলগে কৰা।
সেইটোয়ে টো, মোৰ পিছে নাছিলে বেছি তেনেকে প্লেন, নেক্স ভাবিছো যেতিয়া পাম যাম বুলি ভাবিছো আৰু অলপ ওলাই কিনে।
অ'।
ওলাবা ওলাবা ফুৰিব, যাম দিয়া।
অ' ফুৰা, ফুৰিবতো ভালে পাওঁ বাৰু।
মোৰো আৰু লগৰ কেইটা মানে, চানডে অফ নাপায়।
চানডেটো মইো অফ নাপাওঁ, মোৰো মানে কি ইটো নহয় যে আমি চানডে অফ মানে চাৰিটা অফ থাকে। চাৰিটা থাকাৰ মানে সিহঁতৰ মানে অফিচৰ চিনিয়ৰ, চিনিয়ৰ মানে কি আৰু যোনবোৰ চাৰ থাকে ছাৰ মেম, টিয়েল আৰু, সিহঁতৰ মৰ্জিৰে দুটা দিয়ে। আৰু আমাৰ মৰ্জিৰে দুটা ল'ব পাৰো। চানডে বুলি নহয় যেতিয়া তেতিয়া আৰু।
উম উম, আমাৰ আকৌ চানডে চানডে।
সেই সেইটো কাৰণেটো ভাল, আমাৰ চানডে নহয়। আগৰবাৰ দিছিলে মোক আ থাৰচডে, এইবাৰ দিলে চানডে। নালাগেই কৈছিলো দিছে। অ' হো কিন্তু এটা টাইম থাকিব লাগে, এটা বাৰ থাকিব লাগে ফিক্স কে তেতিয়া ভাল।
অ' প্লেন বনাব পাৰি।
উম, প্লেন বনাব তাকে ফুৰিব‌ও যাব, এতিয়া এইটো টাইমত মোৰ বাৰু অফ থাকিব, কিছুমানৰ অফ নাথাকে ন'। সেইকাৰণে লগৰবোৰকো ভালকে লগ পোৱাই নাযায়।
অ'।
বাকী তুমি এতিয়া কি কৰিছা?
মই এতিয়া এতিয়া এই আমাৰ আলহী আহি আছে ৰবা। আলহি আহি মোৰ মামা আৰু মামী আহি আছে, তাকে বৰষুণত খানাপাৰাত ফচি আছিলে।
অ'।
কেনেকে বা আহি আছে। এ বানপানী ছিক্স মাইলৰ পিনে এনে নহয়।
হম হম।
এই উ মানে সেই গাঁৱৰ পৰা আহিছে, কেনেকে চিনি পায় নে নাপায় তাকে মই বাহিৰত মাজে মাজে চাই আছোঁ।
অ' যোৱা যোৱা ওলাই চাই আহা। তাকে দোকাণ চিনি নোপ পোৱা মানুহ যে মানে দিগদাৰে হয়।
এবাৰ ঘৰৰ পৰা ওলাই যাই আহিলো ন' সেইকাৰণে আকৌ ওলাই যাব ইচ্ছা যোৱা নাই।
আৰু তাতে আৰু বৰষুণ ভাল বতৰ হলেও বেলেগ কথা।
উম আৰু মেইনলি কাপোৰ
জীয়াকে তুমি চোৱা আলহী আলহী চোৱা বোলো। ফোন কৰি ছোৱা এবাৰ কি কোন খিনি পাইছে? মানে আহিব পাৰিছে নে নাই চিনি পাইছে নে নাই?
উম। ফোন মাৰি আছোঁ। উম উম।
ফোন মাৰি আছোঁ। চেক ছিস্কমাইল পোৱা বুলি কৈছিলে, ছিস্কমাইলৰ পৰা আহি আছে। এ
ছিক্স মাইলৰ পৰা কিহত আহিছ? সুধা সুধা দিয়া ঠিক আছে আজি। তেতিয়াহ'লে মই পিছত তোমাক কল কৰিম নহবা তুমিয়ে কল কৰিবা। শুনিছাঁ? উম দিয়া ঠিক আছে উ বাই বাই।
অকে বাই বাই।
বাই